হেল্ল। হেল্ল'। হেল্ল
হেল্ল'।
অ' আহি আছে শুনিছা?
ক'ৰ তুমি পিছে?
কি কৈছা?
হেল্ল'।
হেল্ল'।
অ কত নো পিছে
মই গুৱাহাটীৰ পৰা কৈছো তুমি
উম তুমি গুৱাহাটী ন মোৰ তেজপুৰ মোৰ ঘৰ তেজপুৰ বাৰু থকা হয় মোৰ যোৰহাটত
আচ্ছা আচ্ছা কিবা পঢ়ি আছ নে জব কৰি আছে
মই ষ্টুডেন্ট হয় গৈ প তুমি ষ্টুডেন্ট নে যব
মোৰ ষ্টুডেণ্ট মই মেগ কচিং কৰিছো মই বেংকৰ কাৰণে কও হা অ হেডফোনেৰে কথা নাপাতিলে আৰু শুনিয়ে নাপাবা মানে চাউনটো নাহে মানে তোমাৰো চাউণ্ড আহিব
অ মোৰ ঠিকেই আহিছে ন
অ এতিয়া মোৰ
মানে একদম শ্লাইড শ্লাইড আহিছে নাই অসুবিধা নাই হৈ যাব শ্লাইড শ্লাইড হৈছে ন অসুবিধা নাই বুজিব পাৰিছ অঁ তুমি কি কৰি আছা বুলি ক'লা
মই বেংকিঙৰ কচিং কৰি আছো তুমি
বেংকি আৰু কৰিচা ন মই বিতেক কৰি আছো চিভিল ইঞ্জিয়াৰিং যোৰহাটত হয়। তুমি নহয় বিত ক কাজিৰঙা ইউনিভাৰ্চিটি যোৱাটো। আৰু তোমাৰ সেয়া কোৱা ব্লে ক'ত কি এইটো কি কাৰ হয়। গুৱাহাটী ক'ত থাকা তুমি?
মই থাকো হেঙেৰাবাৰী।
অ কচিং ক'ত কৰা কচিং?
খ্ৰীষ্টান
উ
উম।
অ বেংকেও কচিংটো তোমাৰ কচিংটো, তোমাতকে মানে ইয়াৰল চিষ্টম থাকে নে কেনেকুৱা টাইপ?
অ ইয়াৰলিস্ত চিচতেম থাকে উম উম চিস্কমাণ্ঠ থাকে ওৱান ইৱেৰ থাকে তোমাৰ উপৰত ডিপেণ্ড তুমি কিমান মানে দিন কৰিবা।
কিমান দিন মানে নিজৰ কচিটোম্লিট কৰিম ন এইটো নিজৰ ওপৰত। আৰু বাকী পিছে ৰাতিপুৱা ব্ৰেকফাষ্ট চেকফাষ্ট হ'ল?
জাষ্ট চাহ খালো আৰু। তুমি কি খালা?
মই চেৱা- পিঠা চব খালোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট পিঠা চিঠা টাইপৰে খোৱা হয় আৰু।
উম ভালে ন পিঠা চিঠা খাবই লাগে। ইয়াতে যে ওলাই গলে খাব - পাৰি, ওলাই নগ'লে একো খাবে নোৱাৰি।
কি বস্ত?
পিঠা কিবা কিবি আৰু।
অ অ, আমাৰ মানে ঘৰতে মায়ে কেতিয়াবা কেতিয়াবা বনাই আৰু।
অ।
বাকী তোমাৰ হবিচ - চবিচ কি?
মই এতিয়া এতিয়া বেংকিঙৰ প্ৰিপেয়াৰ কৰি আছো। ত বেংকতে জব কৰিম চাগে, মে বি পাওঁ আৰু।
অ অ, নহয় এনেই হবিচ হবিচ মানে কি কৰিম বুলি ভাল পোৱা?
এইটো আৰু কি কৰো ভাল পাওঁ, তেনেকে কলে মই কি বুলি কওঁ। এনে ৰা দিছ চান্দি ভাল পাওঁ।
অ কুকিং চুকিং টাইপ।
অ। তুমি কি কৰি ভাল পোৱা?
মই ঘূৰা ফুৰা কৰিব, ট্ৰেভেলিং চেভেলিং তোমাৰ ভাল লাগে আৰু। কিন্তু মেইন প্ৰব্লেম হয় ট্ৰেভেলিঙৰ কাৰণে ঘৰ পাৰ্মিচন। আগৰবাৰ কি হৈছে, এইবাৰ চাইন হোৱাৰ পিছত লগৰ বিলাকতো লগত তেনেক প্লেন কৰিলো আমি। ইফালে তেনেকোৱা শ্বিলংফালে যোৱাৰ হা, তাৰ পিছত শ্বিলংফালে যোৱাৰ পিছত তুমি কোৱা নাই এক্সজাম খতম হৈছে, তিন দিন আগত গৈ পেলাই ঘৰত কোৱা হৈছে, যে এক্সজাম খটম হব তিন পিছত। সেই তেতিয়া তিন তেনে কৰি প ত ট্ৰিপৰ কাৰণটো কৰিম বলে পইচা চইচ ও লাগিব, পইচা চইচা ত মামা চামাহঁতক সিহতৰ পৰা খুজা মেলা,
উম, বাচ্ছা হৈ আছা যে এইকাৰণে।
তোমাৰ এই কিুমি কি্ কৰা
নাই নাই মই মাষ্টাৰ্ছ কৰা নাই গ্ৰেজুৱেচন কমপ্লিট কৰি পেলাই এইটো কৰিছো।
অকে তোমাৰ ইজটো কিমান দিছে?
মোৰ টুৱেণ্টি থ্ৰী।
টুৱেণ্টি থ্ৰী? মোৰ টুৱেণ্টি টু হয়, মোৰ টু থাউজেণ্ড ফৰ যে।
মই তিনি থাকো তুমি মোতকে সৰু হয়
অ এবছৰ সৰু বাকী আৰু কোৱা বম বোলে,
কি কৈছে।
বাকী আৰু কোৱা পিছে?
বাকী তোমাৰ ঘৰত কোন কোন আছে?
ঘৰত মা, দেউতা, দাদা আৰু মই,
উম
ঘৰত পিন্ গেছ থাকি পেলাই বিৰাট অশান্তি লাগে।
উম ঘৰত থাকে এনে শান্তি নাই বাহিৰত থাকিলেও মানে অশান্তি লাগে ন,
মোৰ কিন্তু বাহিৰত থাকিবলৈ ভাল লাগে কাৰণ বাহিৰত লৰা পাৰ লগ টাইম পাছ চাইম পাছ হৈ যায়।
হয় কিন্তু তুমি চাগে খানা চানা বনাব নালাগে নেকি?
ন না হোষ্টেল
সেইকাৰণে, তুমি কি?
উম
খানা চানা?
মইতো নিজে বনাব লাগে।
পিজিত থাকা নে ক'ত থাকা?
পিজিত থাকো পিজিত।
পিজিতে খানা নিজে বনাব লাগে।
এটা আছে সেলফ কুকিং হয় আমাৰ টো ছেলফ কোকিং হয়, এটা নিজে বনাই দিয়ে।
উ চেলফ
আহ
পিজি টো চেলফ কুকিং ন।
মানে বনাই দিয়াতো ভাল নালাগে খানা চানা বিলাক
অ সেইটো হয় মানে বনাই দিয়া খানা চানাবিলাক কিবা ভাল নালাগকে খাবও মন নযায়।
উম
আৰু নিজৰ নিজৰ এটা টেষ্ট খাওঁতে খাওঁতে প্লেটা হেবিটৰ নিচিনা হৈ যায় ন আৰু চবেই থাকে চবেই বেলেগৰ হাতত খাব মেলিব নোৱাৰেটো
উম ভালকেও নবনাই নহয় ৰঙালাও চবজি হতে খাই থাকিব নোৱাৰি ন।
অত এইবিলাকতো হয় তুম ৰঙালাও তিতা কেৰেলা ভাত কেৰেলা এইবিলাক আৰু
পনীয়া দালি
ৰঙালা তিতা কেৰেলা ভাত কেৰেলা এইবিলাক আৰু হজম নহয় দেই খাওনি।
হয় দে নিজ হলে ভাল যি হ'লেও বনাব পাৰি
কি ক'লা?
নিতিয়া হলে ভাল আৰু যি যি বনাব পাৰি ন।
অ নিজৰ এটা বনালৈ গম ধৰ নিজৰ ম থাকে এ বাদ দি নিজে বনাইছো মিষচাখন কিয় এটা ভাল এটা বনাম। আৰু তুমি মাষ্টাৰ ক
পঁচিছত পৰিলো পঁচিছত পঁচিছত
নহয় মানে কি হয় ষ্ট্ৰীমটো
আত্ছা।
কি কৈছ?
আৰ্ট।
আৰ্ট অ
উম।
বেংকিংৰ যে কচিং কৰি আছে কচিং খ মান ক'ত হয়?
মহেন্দ্ৰজ বুলি আছে এখন
মহাহেন্দ্ৰাস। উম। ইখন বাৰু নাম শুনা হোৱা নাই ইমান এটা
উম।
এছ পি এম খনৰ আটাইতকৈ বেছি শুনা হৈছে।
এছ পি এ এভাৰটাইজটো বেছি চলি থাকে যে সেই কাৰণে।
কি কলা।
এ পি এমৰ যে এডভাৰটাইজটো বেছি চলি থাকে ন সেইকাৰণে নাম শুনি থকা যায় আৰু
এছ পি এম এডফাইচ এছ পি এমখনৰ বিষয়ে জোতি এচ পি এম এচ পি এম এছ পি একাডেমি।
এছ পি এম খনতো বহুত নতুন হয় ন সেইকাৰণে মানে।
হ হা মোৰ মাহীৰ ছোৱালীওজনীও এছ পি এমতে কৰে। তাইও কচিং কৰি আছিল অলপতে
অ।
কিং এই কচিং চচিং বিলাক যে গৈ মেলি। বেছিভাগ জানা গৈ কৰাতকৈ অনলাইন কৰাই কিন্তু ভাল হয়।
অনলাইন কৰিলে ন বস্তুতটো কি হয় ইমান বুজি নাপায় প ন যেতিয়া তুমি যাবা ফিজিকেলি কৰিবা, কিবা ডাউট চাউট থাকিলেও তুমি ফ্ৰেণ্ডৰ লগত ডিচকাচন কিন্তু অনলাইনত নোৱাৰিবা ন? যদি কিবা থাকেও টিচাৰ সুধিব নোৱাৰা ন কিমান মানুহৰ আগত লাজ লাগিব ন সেইটো কাৰণে
অ ক কি হৈছে? অ অ অ অ। হেল্লো' হেল্লো' হেল্লো' শুনি পাইছা? হেল্লো', চাউণ্ডটো আহা নাই। হেল্লো', তোৰ চাউণ্ডটো অহা নাছিলে। হেল্লো'চাউণ্ড টো অহা নাছিলে এতিয়া আহিছে। শুনি পাইছা মোৰ?
হেল্লো', মোৰ চাউণ্ড টো পাইছা মই পাইছো -মই পাইছো -মই পাইছো।
অহ, কোৱা?
এয়াই ন', পাৰ্চেলটো আহিছিল
অহ, ইমান ৰাতিপুৱাই আহিছে যে?
আহি গলো।
উম-উম তই হেইজুৰে পিন্ধি যাবি।
এই সেয়া মাৰ কাৰণে পাৰ্চ এটা আছিলে আজি ইভিনিং টাইমত মানে ঘৰত নাথাকে কাৰণে আমাৰ হোজাই ফালে যাব। সেইকাৰণে গৈ মেলি পেলাই আহিলে এতিয়াই লৈ থৈ দিলোঁ। সেইকাৰণে মই ডেলিভাৰী বয়টোক ফোন কৰি দিছিলো গৈ। সোনকালে আহিবলে সোনকালে আহি
আৰু বাকি নাস্তা কি অহ নাস্তা কি কৰিলা আজি?
মাষ্টাৰ্চ মই কৰা নাই।
মাষ্টাৰ্ছ নহয় নাস্তা
অহ, চৰি - চৰি
মই খালো কেক আৰু ভুজিয়া।
কেক আৰু ভুজিয়া? চাহ তেনেকা কেক, ভুজিয়া, - ছুজিয়া এইবিলাকে খোৱা হয়?
অহ, যি মানে খাওঁ খোৱা যায়।
জিপোৱা আৰু মানে
কি কৈছা? হেল্ল',
অহ',
কি কৈছা?
অহ',
অহ, শুনি আছো ত' চাউণ্ডটো মাজে -মাজে কাট খাই যায় মানে কিবা অলপ নেটৱৰ্ক টো বেয়া নেকি তোমাৰ?
নেটৱৰ্ক ভাল ইয়াতে নহয় চাৰ্ভাৰ দাউন মাৰি থাকে সেইকাৰণে এনেকুৱা হয়।
অহ, হ'ব পাৰে গৈ পেলা মোৰতো বাৰু মইটো ফাইবাৰ চ চলি আছে মোৰটো অসুবিধা নাই অহ এপটো হা, তাৰছা আৰু ইয়াত গৈ বোলে বৰ কিছুমান অসুবিধা হয় তোমাৰ যেনেকা ধৰা তোমাৰ লাউড স্পিকাৰ নাই সেয়া নাই।
অ', - অ', ইয়াতে সেইকাৰণে চাউণ্ডটো শুনি নাপায় ন' যিমান চাউণ্ডটো বঢ়াই থাকিলে অ', আ',
চব বস্তু বিলাক এতিয়া এভেইলেবল নাই আৰু।
উম', কিমান দিন হল এটো? কাম কৰা?